হেল্ল'
অ হেল্ল' আপুনি হোটেলতে আছেনে
হয় হয় বাইদেউ মই হোটেলতে আছো
অ মই শুনিছিলো মানে আপুনি এনেকে হোটেল মানে আপোনাৰ তাত দুটা তিনিটা হোটেল আছে
হয় হয় বাইদেউ
আপুনি এনেকে মম' চাওমিন বা সেনেকে খোৱা ভাত মানে বেচে বুলি কিনি শুনিছিলো
হয় বাইদেউ আপুনি ঠিকেই
আপোনাৰ তাত মানুহ লাগিব নেকি
হয় লাগিছিলে বৰ্তমান
অ কেইটামান মানুহ লাগিছিলে আপুনি ক'ব পাৰিবনে?
হয় মোক পোন্ধৰট মান মানুহ লাগিছিলে বাইদেউ
অ, 'মানে আমাৰ ইয়াত পাঁচটা মান আছিলে মানে আপোনাৰ এনেকে কথা শুনিছিলো আপোনাৰ হোটেলত মানে মানুহ লাগিছিলে বুলি কিনি
হয় হয় বাইদেউ।
অ' তাৰপাছত আমাৰ মানুহ কেইজনী আছে মানে যাম বুলি কিনি কৈছিলে মানে আপোনাক এবাৰ সুধি লবলৈ দিছিলে আপোনাক মানুহো লাগে নে নালাগে।
হয় বাইদেউ।
অ' আপোনাক লাগিব ন?
হয়, বাইদেউ হয়, লাগিব মোক।
অ' আপুনি এনে মাহত কিমান দৰমহা দিয়ে?
আগতেতো মই এমাহ শিকাও বাৰু, কিয়নো এতিয়া নতুন মানুহ কেইটা হয় নাই ন নাজানে ন সেইকাৰণে এমাহ শিকাও তাৰ পিছত এমাহ তোৰ থাকিবা সাত হাজাৰ থাকিব। এইটো শিকোৱা মাহৰ নাপায় বাৰু এইটো পাছত আহা মাহৰ টো পাই যাব আৰু সাত হাজাৰ কৰি। এনে হ'লে বাঢ়ি বাঢ়ি যাব আৰু হয় বাইদেউ।
হয়, আপোনাৰ তাত এনেকা অহা-যোৱা কৰিব পাৰি না এনেকে মানে একেবাৰে থাকাকে থাকাকে আছে
হয়, হয় আমাৰ মানে ওচৰত যদি আছে আমাৰ আমাৰ হোটেলৰ ওচৰতে ম মানুহ হয় যদি ঘৰত গৈ কিনে থাকিব পাৰে আৰু দূৰৰ হয় একদম দূৰত। হয় যদি আমাৰ ইয়াতে হোটেলতে থাকিব দিওঁ।
অ হোটেলত থকাতো আপুনি পইচা লয় নে?
হয় হয় মই পইচা লওঁ।
অ কিমান ভাৰা লয়?
মই মানে ৰুমত মানে এয়া মানে পাঁচ জনী মান সোমোৱা ৰুম আছে। বাৰু তাতে মিলিকিনি খোৱা এনে অ। সেইকাৰণে এজনৰ পৰা মই দুহেজাৰ দুহেজাৰ কৰি লওঁ।
হয় খোৱা-বোৱা নিজৰে নে আপুনি ফ্ৰীকে দিয়ে?
মই হোটেলৰ পৰা ফ্ৰী কৰি দিওঁ বাইদেউ।
ফ্ৰীকে দিয়ে?
হয় হয়।
হয় এনে আপোনাৰ হোটেলত কি কি পায় আপুনি ক'ব পাৰিবনে?
হয় বাইদেউ আমাৰ হ'লে হোটেলটো মানে চাৰিটামান আছে। আমাৰ ব। বমডিলাত এটা আছে আৰু লখিমপুৰত এটা আছে আৰু আমাৰ ৰাঙাপাৰাত এটা আছে। আৰু অৰুণাচলত এটা আছে নহ।
হয়।
মানে আমাৰ এই এই ধৰণৰে বস্তুবিলাক পায় সকলোতে। অ আপোনাৰ ম'ম'। পাবই, স্পেচিয়েল ম'ম' পাব, চাওমিন পাব, থূপকা পাব। পিজ্জা পাব নান বুলি কৈ সেইটো পাব। পকৰি পাব আৰু। অসমীয়া থালি পাব আৰু। চিকেনকাৰী আৰু। বহুত ধৰণৰ পাব আমাৰ মানে। কিবা আমি যিমান পাৰোঁ নহয় সিমানে ভাল ভাল ধৰণৰ বস্তুবিলাক বনাওঁ বাইদেউ।।
হয় আপুনি এতিয়া কব পাৰিবনে আপুনি কেই বছৰ হৈছে এনেকে। মানে হোটেল চলাই থাকা।
হয়, মোৰ মানে, এতিয়া সাত বছৰ হৈ গৈছে বাইদেউ।
অ', আপুনি নিজে অকলে চলাই আছে নে?।
নহয়, মই আৰু মোৰ হাজবেণ্ডে চলাই আছে।
অ', হয়। আপুনি এতিয়া এইবোৰ, মানে হোটেল চলাই কিমান ভাল পাই আছে?।
মই মানে, বিৰাট ভাল পাই আছো মানে, মোকতো মানে এ বনোৱা, ৰান্ধা মানে মোক ভাল লাগে। সেইকাৰণে এইটো বনাই কিনি মই আগত য়া মানে, সৰু-সৰুকে খোলোতে-খোলোতে এতিয়া ডাঙৰ হৈ পৰিছে। এতিয়াতো মই নিজে নবনাও ও, মই বনুৱা মানুহ কেইটা থৈছো, হলেও মই কেতিয়াবা, কেতিয়াবা বনাও, মোক বিৰাট ভাল লাগে আৰু নিজৰো মানে এটা হয় ন'।
অ', হয়, আপুনি এতিয়া বনোৱাত নিজে শিকিছিলে নে, আপুনি কৰবাত ট্ৰেইনিং লৈছিলে?।
সেইটো বনোৱাটো মানে মই, নিজে শিকিছিলো বাৰু ইমানো নিজে শিকা নাই। মই, বেলেগৰ পৰা চাই চাই শিকিছো বাৰু।
অ', আপুনি মানে ট্ৰেইনিং লোৱা নাই?
নাই লোৱা বাইদেউ।
অ'। এতিয়া, আপোনাৰ তাত এতিয়া কাম কৰিব গ'লে মানে, এতিয়া এমাহ শিকিব লাগিব।
হয়-হয়।
এতিয়া এমাহ যদি শিকিব যাও, তেতিয়া ৰুম ভাড়াটো ল'বনে, নলয়?
এমাহটো এৰি দিও, যেতিয়াৰ পৰা কাম কৰিব তেতিয়াৰ পৰা লও বাইদেউ।
অ', আপুনি এতিয়া শিকাই দিয়াতোত পইচা নলয় চাগে?
শিকাই দিয়াতো পইচা নলও।
অ', আপুনি ফ্ৰীকে শিকাই দিব।
হয়-হয়।
অ', এতিয়া সাত হাজাৰ দি আছে বৰ্তমান।
হয়-হয়।
অ', পাছলৈ আৰু বাঢ়িব চাগে।
হয়-হয়, বাইদেউ হয়।
অ', আপোনাক, লৰা ছোৱালী দুটাও মানে-মানে ধৰ কাম কৰে নে, অকল ছোৱালী বা অকল লৰা?।
আমাৰ তাত লৰা ছোৱালী দুটাই কাম কৰে বাইদেউ।
অ। এতিয়া আপোনাৰ তাত ল'ৰা, কেই-কেইজনমান আছে এনেকে কাম কৰি থকা?।
ল'ৰা আপোনাৰ, মানে কোক আছে ল'ৰা আমাৰ হয়, আমাৰ এতিয়া চাৰিটা আছে ন' হোটেল। হোটেলত, চবতে মানে একদম আৰু এটাই ৰোল আছে বাৰু। আমাৰ, উম।
আমাৰ হোটেল, এটা হোটেলত আপুনি পাব সাত জন ল'ৰা পাব, আৰু ছোৱালী হলে পোন্ধৰ জন, পোন্ধৰ জন পাব বাইদেউ।
অ', লৰা মানে দৰমাটো, বেছি নে মানে, একেই সমানে?।
এতিয়া আপুনাৰ, হোটেলত এটা ৱেটাৰ থাকে যুনে মানে, দিয়ে মানুহক গৈ কিনি, লৈকিনি দিয়ে বস্তু কেইটা। তাৰ আৰু আৰু সেয়া, সহায়ক থাকে এটা কুকহতৰ। সেন্তৰক, আয়া। এইয বস্তু বিলাক দিয়া আৰু সুখতৰ মানে সহায়ক কৰাৰ ক্ষেত্ৰতো সমানে সাত হাজাৰ সাত হাজাৰ আছে বাৰু
হা
অ কিন্তু যোনে বনাই নহয় ৰান্ধে সিহতৰ মানে মাহৰ ত্ৰিশ চলাৰ হয়
অ আপোনাৰ এতিয়া হোটেলটোৰ নামটো একে এ এটাই ে নাম নে বেলেগ বেলেগ নাম
এটাই নাম আছে বাইদেউ
অ কি নাম আছে
আমাৰ হোটেলৰ নাম শৰ্মিলা লিম্বু হয়
অ আপুনি এতিয়া ক'ব পাৰিবনেে আপোনাৰ মানে এ মানে এটা হোটেলত যি খিনি মানে দি বনাই মানে চব মানে গোটেই কেইটা মানে চাৰিটা হোটেল আছে হয় তাতো একেই ডিছ পাই নে আপোনাৰ এটা হোটেলত ম'ম' চাওমিন ভাত সেইবোৰ পায় আৰু বেলেগ হোটেলত এনেককাাও পায়নে
হয় হয় আমাৰ চাৰিটা হোটেলত অ হয় চাৰিটা হোটেলতে সমানে সিমানে সময় বিলাক থাকে যেনেকৈ আমাৰ হোটেল টো চাৰে নটাৰ পৰা খুলি কিনি আমাৰ চাৰে আঠটাত বন্ধ হৈ যায় দুটাতে ইমানে সমানে সমান বাৰু
অ আপুনিতো এতিয়া হয় আপুনি এতিয়া কোনটো মানে কোনটো এটা হোটেলত থাকে আপুনি ইমান দূৰ দূৰটোো এেইদিনতে অহা যোৱা কৰিব নোৱাৰে
হয় হয় মই মানে তিনি মাহত তিনিমাহ কৰি থাকো বাৰু এটা হোটেলত মই বৰ্তমান এ এতিয়া মানে মই ৰঙাপাৰা হোটেলত আছোঁ
হয় এতিয়া আপোনাক ৰঙাপা হোটেলত মানুহ লাগে নে বেলেগ আৰু জাগাৰ হোটেলত মানুহ লাগিছিলে
মোক এতিয়া লখিমপুৰত লাগিছিলে
লখিমপুৰত অ হয় আপোনাৰ মানে লখিমপুৰত আপোনাৰ ঘৰ ক'ত এনে বৰ্তমান
বৰ্তমান মোৰ ঘৰ মানে ৰঙাপাতে
অ হয়
কিন্তু মানে মোৰ সেইটো মা ঘৰ হয় মই বিয়া পতাতো এয়া অৰুণাচল হয় মানে তাৰে পৰা ষ্টাৰ্ট কৰি কিনি আগবাঢ়ি আহিছো আৰু প্ৰথম পৰা
অ আপোনাৰ এতিয়া হোটেল কেইটা নিজৰ মাটিতে আপুনি কিবা কৰি আছে নে তেনে ভাড়া দি কিনি চলাই আছে
আহ এতিয়া মানে আপুনি লখিমপুৰত নিজৰে মাটি আৰু বমডিলাত বমডিলাত নিজৰ নহয় অৰুণাচলত নিজৰে আছে ৰঙাপাৰাত নিজৰে আছে
অ বমডিলাৰটোত মানে পইচা ভাড়া দিব লাগে
তাতে মানে আমি অলপ মানে তাত পাহাৰ এলকা হয় না সেইকাৰণে আমি এনে নে ধৰণৰ জাগাত বনাইছোঁ যে তাতে দিব লাগে আৰু
অ অ এনে এতিয়া ভাড়া কিমান লয় আপোনাৰ তাত
আহ আমাৰ পৰা কিমান লয় হেন দে
অঁ হয়
তেন্ততে আমাৰ পৰা আমি যদি মাহত তেক লৈ আমাৰ পৰা পঞ্চাছ হাজাৰ লয়
অ আপোনালোকে ইমান খিনি প্ৰফিট কৰিব পাৰে মানে পঞ্চাছ হাজাৰ ওপৰত
হয় হয়
আপোন মাহত লয় পঞ্চাশ হাজাৰ
হয় হয়
আপোনালোকে এনে ক'ব পাৰিবনে আপুনি যদি বেয়া নাপায় মানে কিমান মানে আপুনি মাহটোত মানে পইচা গটাব পাৰে
আমাৰ এটাও তেলৰ পৰাটো মাহত আমাৰ দুই লাখৰ পাৰে হয় সেনেকুৱা সকলোতে ইমান নহয় বাৰু কেতিয়াবা এ লাখ হয় কেতিয়াবা দুই তিনি লাখ হৈ যায় মানে মই ভালকে ক কব নোৱাৰো ক কিয় আমাৰ বিজনেচটো মানে ওপৰৰ তলত ওপৰৰ তলত হৈ থাকে না
অ আপুনি মানে এতিয়া ডাঙৰ বিজনেচ এটা কৰি আছে
হয় হয়
আপুনি চাকৰি কৰে নেকি
হয় আগতে মই আৰমি আছিলো বাৰু এতিয়া এ মই এইটো চাকৰি কৰি আছো হয় হয় বাইদয়া
অ এনে আপুনি আগতে কিমান পইচা পাইছিলে
মই আৰ্মি থাকো তে
হয়
হয় হয় তেতিয়াহলে মই আমাৰ মানে আৰমি থাকোতে মই মানে অ দহ বছৰ নিচিনা দহ বছৰ থাকিলো ন প্ৰথমটো মোৰ সেভেন্তি ফাইভ থাউজেণ্ড আছিলে
হয়।
আৰু বাৰী, বাৰী কিনি মোৰ তিনি লাখ হৈ গৈছিলে বাৰু
অ', এতিয়া আপুনি মাহে মাহে পইচা পাই চাগে
হয়, হয়
অ', আপুনি সেইবোৰ পইচা তৰ লগতে আপুনি হোটেল খুলিছে নতুনকে বিজনে কৰিছে
হয়, হয়
অ', আপুনি তেনে বহুতখিনি আগবাঢ়ি যাব পাৰিছে হয় আহ, এতিয়া আপুনি বিজনেচ কৰি কিনি খুব ভাল পাইছে চাগে
হয়, বাইদেউ
অ', আপুনি এতিয়া বিজনেচ ৰ সপোনতটো আপুনি নিজে কিবা কৰি ভাবি কিিনি বিজনেচ কৰিছে নে আপোনাৰ আগৰ পৰাই মানে ধৰ বিজনেচ কৰিব এটা কিবা আছিলে
মোৰ মানে সৰু পৰা মই ৰন্ধা, ৰান্ধা ৰান্ধি কৰাো বেছি ভাল নাছিলো ন তেনে তাৰে পৰা মই ভাবি লৈছিলো কিন্তু মই মাজতে মানে আৰবি সোমাই গৈছিলো তাৰ পিছত ওলাই কিনি ৰিটায়াৰ লৈ কিিনি আৰু হোটেল খুলিছো এ
অ', এতিয়া আপোনাৰ হাজবেণ্ডে কি কৰে
মোৰ হাজবেণ্ডে মোৰ হাজবেণ্ডে মানে